হেল্ল' অ হেল্ল' কি কৰিছা? শুনিছো শুনিছো কি কৰিছা তুমি?
ভাতটো খাই পিনি এনেই বহি আছো। তুমি
অ, তোমাৰ ভাত পানী খাই বহি আছো।
আচ্ছা।
কোৱা কোৱা, অ তোমালোকৰ এই আমাৰ অসমৰ চলচিত্ৰ ত, উদ্যোগৰ বিকাশৰ ওপৰত তোমালোকৰ অলপ কথা পাতো বুলি ভাবিলো আজি।
হয় হয় হয় অসমৰ চলচ্চিত্ৰ ওপৰত ন।
তোমাৰ মানে, অসমৰ চলচ্চিত্ৰ উদ্যোগৰ বিকাশৰ ওপৰত যদি মই তোমাক ক'বলৈ যাও অসমৰ চলচিত্ৰ হৈছে, সমাজৰ চিন্তা, চেতনা, সংস্কৃতি ইতিহাস আৰু জীৱন ধাৰাক প্ৰকাশ কৰা এক শক্তিশালী মাধ্যম হয় নে নহয়! অসমৰ দৰে বৈচিত্ৰপূৰ্ণ সংস্কৃতিৰ ৰাজ্যত। চলচ্চিত্ৰই মানুহৰ জীৱন পৰম্পৰা সমস্যা আৰু আশা-আকাংক্ষাক প্ৰদূশুল কৰি আহিছে। অসমীয়া চলচ্চিত্ৰ উদ্যোগে বহু বাধা, বিঘিনি অতিক্ৰম কৰি আজি এক বিশেষ পৰিচয় লাভ কৰিছে। ই কেৱলত এক বিনোদনৰ মাধ্যম নহয়। বৰং অসমীয়া ভাষা আৰু সংস্কৃতিৰ সংৰক্ষণৰ এক গুৰুত্বপূৰ্ণ অংশ।
উম হয়। তাৰপৰা তোমাৰ, তুমি যিহেতু আৰম্ভণিৰ কথা ক'লাই
হয়।
তাৰ লগতে মই তোমাক অকমান আৰু অলপ কব বিচাৰো। তোমাৰ। অসমৰ চলচ্চিত্ৰ তেতিয়া তোমাৰ আৰম্ভ হৈছিল ঊনৈ ঊনৈশ পয়ত্ৰিশ চনত। তোমাৰ সেই সময়ত বিখ্যাত শিল্পী, কবি আৰু চলচ্চিত্ৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা, তোমাৰ প্ৰথম অসমীয়া ছবি জয়মতি মুক্তি পাইছিলে।
হয়।
আৰু যদি, সেই এই ছবিখনৰ কথা ক'ব যাওঁ সেই ছবিখনৰ নেই অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ ভেটি স্থাপন কৰে।
হয়।
আ আহোম যুগৰ তোমাৰ বিৰাংগনা জয়মতী কাহিনীৰ ওপৰত আধাৰিত। এই ছবি খনে অসমত ইতিহাস আৰু সাংস্কৃতিক চলচ্চিত্ৰ মাধ্যমেৰে উপস্থাপন কৰিছিল। তোমাৰ জয়মতী নিৰ্মাণৰ সময়ত প্ৰযুক্তিগত সুবিধা অতি সীমিত আছিল।
হয়।
তথাপিও, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু তেওঁৰ সহযোগীসকলে অসাধাৰণ সাহস আৰু সৃষ্টলতা এই ঐতিহাসিক কাম সম্পূৰ্ণ কৰি আহিছিল।
হয়। মই যদি এতিয়া তোমাক অসমৰ যি মানে চলচ্চিত্ আছে তাই যদি অলপ প্ৰাৰম্ভিক পৰ্যায়ৰ উন্নতিৰ কথা কব যাওঁ জয়মতী। ছবিৰ পিছৰে অসমীয়া চলচ্চিত্ৰই ধীৰে, ধীৰে আগবাঢ়িবলৈ আৰম্ভ কৰিছিল লি তীয় বিশ্বযুদ আৰ্থিক সমস্যা আৰু প্ৰযুক্তিৰ অভাৱত এই উদ্যোগে বহু সমস্যাৰ সন্মুখীন হৈছিল তথাপিও। বহু শিল্পী আৰু পৰিচালকে অসমীয়া চলচ্চিত্ৰৰ ধাৰা অব্যাহত ৰাখিছিল। এই সময়ছোৱাত নিৰ্মিত ছবিসমূহ। অসমৰ গ্ৰাম্য জীৱন, সামাজিক সম- পৰম্পৰা, লোক সংস্কৃতি। আৰু মানুমোহৰ দৈনন্দিন। গুৰুত্বসমূহ মানে, সমস্যাক গুৰুত্ব দিয়াৰ ভিত্তিত নিৰ্মাণ কৰা হৈছিল।
উম, হয়, হয় তোমাৰ সেয়া। অসমৰ এতিয়া তোমাৰ চলচিত্ৰৰ কথা যদি তোমাৰ সোণালী যুগৰ কথা মই ক'ব যাওঁ তোমাৰ উনৈছ শ- পঞ্চাশ চনৰ পৰা তোমাৰ, ঊনৈছশ সত্তৰ চনৰ সময়চোৱা অসমৰ চলচ্চিত্ৰে গোট তগ্ন যুগ বুলি কোৱা হয়।
হয়।
তোমাৰ এই সময়ত বহুত উন্নত মানৰ চলচিত্ৰ নিৰ্মাণ আছিল।
উম।
তোমাৰ ভূপেন হাজৰিকাৰ দ্বাৰা মহান শিল্পীয়ে। চলচিত্ৰৰ জৰিয়তে অ অ অসমৰ সমাজ সংস্কৃতি আৰু মাহ মানৱীয় মূল্যবোধক আগবাঢ়িছিল।
হয়।
তোমাৰ তেওঁৰ সৃষ্টিশীলতাই অসমীয়া চলচিত্ৰক এক নতুন দিশ প্ৰদান কৰিছিল। তোমাৰ সেই সময়ত চলচিত্ৰ মত অ চলচ্চিত্ৰ মন সমাজৰ বাস্তৱ ছবিয়ে তোমাৰ মানুহৰ দুখ- সুখ সুখ- দুখ তোমাৰ প্ৰেম আৰু সম্পৰ্ক তোমাৰ গ্ৰাম্য জীৱন সৌন্দয জ তোমাৰ ক'ব গ'লে সা সা সামাজিক অন্যায় আদি বিষয়ত দেখুওৱা হৈছিল।
হয়। এতিয়া তোমাৰ মানে, সেই সময়ছোৱাত তোমাৰ যিবিলাক ছবি নিৰ্মাণ কৰা হৈছিল আমি যেনেকে সৌ এক উল্লেখযোগ্য উদাহৰণ তোমাৰ আমাৰ অ' ডাক ক্টৰ বেজবৰুৱা হওক তোমাৰ।
হয়
আ' হেৰি হওক তোমাৰ এৰা বাটৰ সুৰেই হওক বা তোমাৰ আ' তোমাৰ হেৰি বুলি কয় তোমাৰ গঙাত কি আছিলে সেখন পাহৰিলো।
হয়। হয়। হেল্ল হয়। হয় আচ্ছা, আচ্ছা। তোমাৰ যদি মই এতিয়া ৰাজ্য পৰ্যায়ত স্বীকৃতি কথা ক'ব যাওঁ আৰু মানে তোমাৰ আধুনিক যুগত অসমীয়া বৰ্তমান সময়ত তোমাৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগত বহুত পৰিৱৰ্তন আহিছে, তোমাৰ ডিজিটেল কেমেৰা তোমাৰ আধুনিক সম্পাদনা প্ৰযুক্তি
এনেধৰণৰ যিবিলাক ছবি আছে, এইবিলাক ছবি মানে তোমাৰ এ এক